হেল্ল'। হেল্ল' মই বহি আছো লগৰটোৰ ঘৰত, হা।
উম ভাত পা খালা? ভাত-পানী খালা নে নাই?
ভাতটো খালো, খালো, খালো।
অ, তুমি হাঁহি দিলা যে মাজত কিয়?
হেল্ল'
এই আকাশ তুমি এৰি আহানা যোৱানা। যোৱানা বাইকৰ চাউণ্ড আহিব ৰে। প্ৰব্লেম হ'ব প্লিজ যোৱা, অ হেল্ল'।
হেল্ল'
অ কোৱা।
কি
হেল্ল', হেল্ল' আৱাজ আহা নাই, ভালেই ভালেই। ভালে, ভালে। বহুত ভাল, তোমাৰ?
হেল্ল'
কি খালা ৰাতিপুৱা?
ৰাতিপুৱা ভাত খালো।
হেল্লও।
ৰাতিপুৱা ভাত খাল কৈছো।
মাছ, মাংস, দালি। অ ভাত, মাছ, মাংস, দালি। কিবাটো খাইছা ভাতৰ লগত? খুক
উম নাই, নাই বৰ্তমান এতিয়া বনাইছেহে এতিয়া খাম আৰু বৰ্তমান হ'লেই।
এতিয়া কি খাবা? মাছ, মাছ?
কোৱা আৰু কি খবৰ তোমাৰ?
ত মোৰ আৱাজ আহা নাই তোমাৰ?
তোমাৰ কি খবৰ সুধিছো।
মোৰ আৱাজ আহা নাই?
গৈছে, তোমাৰ আৱাজটো আহিছে। মোৰটো গৈছে নে নাই তোমাৰ তাত?
অ, অ কিলিয়াৰ আছে।
অ।
মই কৈছো কি ৰাতি কি বনাইছে ঘৰত? খবৰ, খবৰটো ভালেই চলি আছে আৰু।
অ।
ৰাতি কি বনাইছে সেইটো কোৱা।
এতিয়া, এতিয়া ব্ৰইলাৰ মাংস আৰু পণী, মাছ।
বাহঃ পনীৰ, ব্ৰইলাৰ, মাছ চব একেলগত।
কোৱা আৰু তোমালোকৰ ফালে বৰষুণ দিছে নে?
দিছে, দিছে, অলপ-চলপ বেছি নহয় আৰু। মানে অলপ চলপ আ
এৰাই অলপ চলিব বোলে। মানে সৰহকে দিছে ক'ব নোৱাৰে কি অলপ-চলপ?
সৰহকে বৰষুণ নাই দিয়া। সৰহকে দিছিলে কালি দিছিলে আজি একঘণ টাৰ কাৰণে আহিলে তাৰপিছত আকৌ বন্ধ হৈ গ'ল। এ বেছি বৰষুণ দি থাকিলেও বেয়া নহয়। কালি একদম যি কিন-কিনিয়া বৰষুণ। ওলাবও নোৱাৰিলো সন্ধিয়া। উম আজিয়ে যি অলপ বতৰটো শান্তি হৈছে। এনেকে থাকিলে ভাল অলপ মানে জিন্দা থাকিব পাৰি, নহ'লে মৰি মৰি জিন্দা থাকিব লাগে। আৰু বাকী কি কৰি আছা কোৱা। হেল্ল'
অ।
হেল্লও। ই চালা আজ এপ ইতনা প্ৰব্লেম কিও কৰ ৰহা হে? মেৰেক' চমজ নেহি আ ৰহা। হেল্ল।
হা?
আহ, কি কৰি আছা কোৱা?
অ', ৰাতিপ তামতে বেছি গৰম আৰু হেল্ল',
হ কোনবাই গালী দিয় আছে নে কি?
শুনি পাইছা নে?
অ, পাইছো হও, নাই। হেল্ল',
হেল্ল',
হেল্ল' অ, আৱাজ আহিছে মোৰ?
কি খুৱান তাই মই মাত দি আছো মুখেই বিষাই গৈছে।
উম, মই মাত দি আছো তো আৱাজ অহা নাই? হেল্ল', অ, আৱাজ আহিছে নে নাই, সেইটো কোৱা অ, কোৱা আৱাজ আহিছে? ৱেইট-ৱেইট-ৱেইট-ৱেইট-ৱেইট ফোন নকৰিব এক ছেকেণ্ড হা ৰখা।
অ',
মোঠ।
কোৱা?
হেল্ল',
অঁ, কোৱা?
মিছা কথা কৈছ মিছা কথা কৈছ। তোমাক নেটৱৰ্ক ইছো দি আছে নেকি? তোমাৰ অলপ। হেল্ল', হেল্ল', ক্যা কৰ ৰহে হো ভাই এইটো হেল্ল', কি কৰি আছা আৰু কোৱা? তোমাৰ আৱাজ অহা নাই সঁচাকে একদম তোমাৰ আৱাজ কাট হৈ গৈছে। ব'ল আমি ওলাই যাওঁ নে বহিবা?